হেল্ল',
হেল্ল,
অহ -কোৱা
কি কৰি আছা?
এ ', একো কৰা নাই ৰবা এই মাত্ৰ কলেজৰ পৰা আহি গা- পা ধুলো। তুমি?
ময়ো এনেই আছো ৰবা বহি আছো।
হয় নেকি?
কালি মানে উৱ উত্তৰ -পূৰ্বাঞ্চলৰ ওপৰত মানে মই এটা অনুষ্ঠান চাই আছিলো দেই, চাই থাকোতে এটা কথা ম, কথা মনতল মনলৈ আহে পানে।
কি কথা বা?
মানে আমি প্ৰায়ে উত্তৰ- পূৰ্বাঞ্চলৰ বুলি একেলগে কওঁ ন', কিন্তু ইয়াৰ ভিতৰত থকা বৈচিত্ৰটো কেতিয়াবা তুমি ভালদৰে উপলব্ধ অ ', কৰিছানে নাই?
মই উপলব্ধিটো কৰিছো মানে আচলতে তোমাৰ ভাবিব গ'লে ইমান এটা সৰু অঞ্চলত ইমান বেলেগ -বেলেগ যে সংস্কৃতি তোমাৰ ভাষা আৰু পৰম্পৰা কেনেকৈ আছে সেইটো, ভাবিলে মোৰ আচৰিতহে লাগে।
সেইটোৱে তুমি একেবাৰে ঠিক কৈছা তুমি। বহু মানুহে মানে ভাবে যে উত্তৰ- পূৰ্বাঞ্চলৰ মানে যে মানে সকলো এক ধৰণৰ বুলি ভাবে আৰু কিন্তু বাস্তৱত তোমাৰ মানে অসমৰ যিটো সংস্কৃতি হওক নাগালেণ্ডৰ যিটো সংস্কৃতি, বা মিজোৰামৰ -সংস্কৃতি বা যিটো মেঘালয়ৰ - সংস্কৃতি সেইটো একে নহয় মানে আৰু, -
এ', হয় দে প্ৰত্যকখন মানে ৰাজ্যৰ নিজা এটা পৰিচয় আছে, সেইটোৱে বোধয় উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ সৌন্দৰ্য বুলিও তুমি কব পাৰা।
তাকেই মোৰো তেনেকুৱাই লাগে অসমৰ অ', ভিতৰতে এ চাবি কিমান জাতি জনগোষ্ঠী আছে মানে এইবিলাক আৰু তাৰ বড়ো হওক মিচিং -কাৰ্বি -ডিমাচা -টাই হওক, আহোম হওক, ৰাভা -তিৱা সকলোৰে নিজা ভাষা, সাজ- -পোছাক এইবিলাক খাদ্যৰ তেওঁলোকৰ এটা উৎস আছে।
ঠিক কৈছা আৰু যদি ধৰা সমগ্ৰ উত্তৰ পূ্ব পূৰ্বাঞ্চল যদি আমি চাওঁ তেন্তে তোমাৰ সেই যিটো এটা বৈচিত্ৰ সেই বৈচিত্ৰটো বেছি স্পষ্টকে উঠি ফুটি উঠে।
বাকী কেতিয়াবা ভাবোঁ আৰু যে, এই যিবিলাক বৈচিত্ৰ অঞ্চলটোক বিশেষ কৰি তুলিছে মানে এইবিলাক বৈচিত্ৰই বিশেষ কৰি তুলিছে। মানে একে ঠাইতে ইমানবোৰ সংস্কৃতি একেলগে জীয়াই থকাটো সহজ কথা হয় জানো কোৱাচোন, নহয় ন?
সচাকৈ তোমাৰ ক'ব গ'লে সহজ কথাটো নহয় কিয়নো তুমি ধৰা যদি মেঘালয় যোৱা বা বেলেগ অৰুণাচল বা বেলেগ - বেলেগ জেগাত যোৱা তেনেহলে তুমি চব ঠাইৰে তুমি পৰিৱেশটো বেলেগ -বেলেগ পাবা বিশেষকৈ তোমাৰ মেঘা, মেঘালয়ত খাচী- জয়ন্তীয়া - গাৰ সেইবোৰ যিবোৰ জনগোষ্ঠী আছে ধৰা, সেই জনগোষ্ঠীৰ যিটো জীৱন ধাৰা সেই জীৱন ধাৰাটো চালে আচৰিত হৈ যাবা আৰু মানে সেই জীৱন ধাৰাটো বহুত আকৰ্ষণীয় দিয়াচোন।
তাকেই দিয়া মানে মই, কেইদিনমান আগত মানে এটা ডকুমেন্টতো দেখিছিলো দিয়া য'ত তোমাৰ মেঘালয়ৰ কিছুমান সমাজ- সমাজত যিবিলাক মাতৃ তান্ত্ৰিক ব্যৱস্থা, আছে সেই ব্যৱস্থা, তাতো মই মানে উপলব্ধ কৰিছোঁ মানে মাতৃতান্ত্ৰিক, কিয় হয় মেঘালয়ত এনেকুৱা আৰু।
এ', হয়- হয় কাৰণ সেইটো তোমাৰ বহু মানুহৰ বাবে আচৰিত বিষয়টো, ধৰা তাত সম্পত্তি আৰু পৰিয়ালৰ বহু দায়িত্ব কন্যা -সন্তানৰ মাজেৰেহে আগবাঢ়ে ধৰা তাতে লৰা মানুহে যিমান কাম কৰে তাতকে তোমাৰ দহ গুণ বেছি কাম চাগে, কন্যা মানে ছোৱালী বিলাকেখৰে চাগে মোৰ মতেদিটো।
এইবোৰ ধৰণৰ চাগে সামাজিক ব্যৱস্থাই হওঁক বা তোমাৰ যিটো ৰীতি হওক ৰীতি- নীতি হওঁক বা তোমাৰ, এই যে কলা এই মাতৃৃতান্ত্ৰিক ব্যৱস্থা, - তাই এইবিলাকেই উত্তৰ -পূৰ্বাঞ্চলৰ মানে, মানে উত্তৰ -পূৰ্বাঞ্চলৰ বৈচিত্ৰ এটা অংশ হয় মানে। এই আৰু ক'ব গলে।
নিশ্চয়-নিশ্চয় কাৰণ তুমি ধৰা আ -আকৌ যদি তুমি নাগালেণ্ডলৈ মূৰ দাঙি যোৱা তাতে ধৰা বিভিন্ন নগা -জনগোষ্ঠীৰ যিটো নিজা নিজা পৰম্পৰা আছে সেইবোৰ দেখা পাবা বা তেওঁলোকৰ উৎসৱ লোক সংংগীত বা তোমাৰ যিবিলাক, হস্তশিল্প থাকে সেইবোৰ তাৰে বহুত জনপ্ৰিয় আৰু।
হয় দিয়া আৰু মই মানে বহুত ফটোতো দেখিছো যে তেওঁলোকৰ যিবিলাক ধৰি লোৱা পৰম্পৰাগত পোচাকবোৰ বৰ ধুনীয়া আৰু মানে দেখিবলৈ বৰ ধুনীয়া, বৰ ৰঙীন হয় বহুত আৰু বহুত সুন্দৰ হয় মানে তেওঁলোকক বহুত তেওঁলোক বহুত আকৰ্শন, ধুনীয়া লাগে যেতিয়া তেওঁলোকে সেইবিলাক পৰিধান কৰে আৰু তেওঁলোকে যাতে তেওঁলোকে যে নিজৰ এটা সংস্কৃতি লৈ আগবাঢ়ি আছে, সেনেকুৱা আৰু ধৰণৰ লাগে আৰু।
হয় -হয় কাৰণ তোমাৰ ধৰা প্ৰতিটো নক্চাৰ পিছতো ধৰা একোটা ইতিহাস বা পৰিচয় লুকাই থাকেতো কাৰণ হয়তো তেওঁলোকে যি সাজ -পোছাক পৰিধান কৰে নিশ্চয় তাৰে পিছফালেও কিবা ইতিহাস নহলে বা কিবা থাকিব। যাৰ বাবে তেওঁলোকে ইমান সুন্দৰ পোচাক পৰিধান কৰে অকল ধৰা নাগালেণ্ডে নহয় দিয়াচোন ধৰা মেঘালয় কোৱা তুমি, অসম কোৱা, সকলোৰে যিবিলাক সাজ- পোচাক বিভিন্ন ধৰণৰ হ'ব পাৰে কিন্তু ধৰা সেই সাজ- -পোচাকৰ লগত, যিটো এটা মানুহৰ অনুভৱ এটা জড়িত হৈ থাকে বা মানুহৰ মন জড়িত হৈ থাকে সেই মনটো মানে কেতিয়াও সলনি হব নোৱাৰে
হয় হয় যিটো মোৰ মোৰ আৰু পিছে মিজোৰামৰ যিটো সংস্কৃতি আছে ন সেই সংস্কৃতিটো বহুত ধুনীয়া লাগে মোৰ মানে তেওঁলোকৰ যি ৰীতি নীতি হওক বা পৰম্পৰা হওক বা তেওঁলোকৰ যিটো আচাৰ ব্যৱহাৰ মানে তেওঁলোকৰ আৰু সংস্কৃতিটো বহুত ধুনীয়া লাগে আৰু মোৰ
অ মোৰো মোৰো মানে ধৰা মিজো সমাজত যিটো এটা সামাজিক ঐক্য আৰু সহযোগিতা এটা থাকে সেই মানে সেই বস্তুটো মই বহুত বেছি ভাল পাওঁ ধৰা যি মানুহে ইজনে সিজনক যেনেকে সহায় কৰে বা তোমাৰ ধৰি লোৱা চব বস্তুতে যেনেকে একলগ হৈ আগবাঢ়ি আহে সেইটো দেখি মানে মোৰ বেছি ভাল লাগে
মানে এইবিলাক আচলতে মানে সহযোগিতা বা মনোভাৱটো মানে মনোভাৱটোৱে মানে উত্তৰ পূৰ্বাঞ্চলৰ বহু সমাজত দেখা যায় আৰু এনেকোৱা
সঁচা কথা কওঁ তোমাৰ গাওঁ বা সমাজৰ কামত মানুহে একেলগে অংশগ্ৰহণ কৰে সেইটো বৰ ভাল এটা দিশ যিটো তোমাৰ ধৰা অসম হওক মেঘালয় হওঁক মিজোৰাম হওঁক অৰুণাচল হওঁক সকলোতে দেখা পোৱা যায় আৰু যিটো দেখি মানে মোৰ ভাল লাগে যে সকলো বস্তুতে যিদৰে মানুহে সিজনে সিজনক সহায় কৰি আহে বা সহায় কৰি আগবাঢ়ে সেইটো চাবলৈ গলে বহুত মানে এটা সুন্দৰ পৰিবেশ আৰু
অ ঠিকেই কৈছা মানে সঁচা কথা এইটো আৰু মানে তোমাৰ ধৰি লোৱা আহ যিবিলাক অ গাঁৱৰ বা সমাজত যিবিলাক কলা তুমি কাম মানুহে একেলগ অংশগ্ৰহণ কৰে সেইবিলাক মানে এজন মানে গাঁও এখনৰ কাৰণে বহুত ভাল আৰু আৰু বাৰু পিছত মোৰ মানে যিবিলাক অৰুণাচল প্ৰদেশৰ কথা হলে ন মানে মোৰ প্ৰথমে যিবিলাক পাহাৰ পৰ্বত বিভিন্ন জনগোষ্ঠী হওক তেওঁলোকৰ খাদ্য হওঁক তেওঁলোকৰ সাজ পোছাক এইবিলাক কথাই মনত পৰি যায় আৰু
এ সেইবাবেইটো তোমাৰ অৰুণাচলক বহুতে জীৱন্ত সাংস্কৃতিক ভাণ্ডাৰ বুলি কয় ধৰা তাৰে পৰিৱেশ যিটো এটা মনোমোহা পৰিৱেশ সেই পৰিৱেশটো সকলো ঠাইতে পোৱা নাযায়তো
তাকেই কেতিয়াবা ভাবি চাবা যে এই মানে এই ৰাজ্যৰ ভিতৰতে ইমান বৈচিত্ৰ মানে এইখন ৰাজ্যৰ ভিতৰতে আমাৰ আমাৰ সাতখন ৰাজ্য আছে আমাৰ ক'ব গ'লে এই উত্তৰ পূৰ্বাঞ্চলৰ আৰু সাতখন ৰাজ্যৰ মানে ইমানেই যে ই বৈচিত্ৰ ৰাজ্য যে ক'বলৈ গ'লে তোমাৰ ইতিহাসে শেষ নহ'ব এনেহন লাগে তেওঁলোকৰ জনগোষ্ঠী হওক তেওঁলোকৰ পৰম্পৰা যিকোনো ধৰি লক খাদ্য হওক তোমাৰ সাজ পোছাক হওক মানে মানে শেষেই নহ'ব যেন কৈয়ে থাকিম এনেকুৱা লাগে আৰু
এ ঠিক মানে তোমাৰ ধৰা উত্তৰ পূৰ্বাঞ্চল মানে এনেকোৱা এটা ধৰা ঠাই যিটোত মানে সংস্কৃতিৰ অভাৱ নাই কিন্তু তোমাৰ ইমান সংস্কৃতি বেলেগ বেলেগ হলেও বা ইমান মানুহৰ পৰিচয় বেলেগ বেলেগ হলেও সেই উত্তৰ পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ মাজ যি এটা মিলা প্ৰীতি আছে সেইটো মানে তুমি বেলেগত দেখিবলৈ মানে নোপোৱাই বুলি ক'ব পাৰা কাৰণ যিদৰে তোমাৰ ধৰা ক'বাত কিবা এটা অনুষ্ঠান হলে তাতে তোমাৰ যিটো এটা ভাৰতীয় সংস্কৃতিৰ মূল মূল বুলিয়ে ক'ব পাৰা দেচোন উত্তৰ পূৰ্বাঞ্চলক যিটো মূল উত্তৰ উত্তৰ পূৰ্বাঞ্চলৰ যিটো বৈচিত্ৰ্য সেইটো মানে সকলোতে দেখা পাব সকলো যিকোনো প্ৰগ্ৰেম হওঁক বা যিহতে নহওক কিয় যিটো এটা সৌন্দৰ্য উত্তৰ পূৰ্বাঞ্চলৰ সংস্কৃতিৰ সেই সৌন্দৰ্যটো দেখি মোৰ বহুত বেছি ভাল লাগে
এইবিলাকৰ ক্ষেত্ৰত আৰু ত্ৰিপুৰাকো পাহৰি নাযাবি আৰু মানে ত্ৰিপুৰাৰ কথাও বহুত তাকে আকৰ্ষণীয় লাগে কিন্তু মোৰ মানে তাত বিভিন্ন ধৰি লোৱা জনগোষ্ঠী হওক আৰু সাংস্কৃতিক সংমিশ্ৰণ সেই সকলোবোৰ এক সকলোবোৰ বেলেগ বেলেগ যেন ত্ৰিপুৰা হওক অৰুণাচল এইবিলাক সকলোৰে বেলেগ অ তুমি কিন্তু মণিপুৰৰ কথাও পাহৰি নাযাবা মণিপুৰৰে এজন বহুত মানে সাংস্কৃতিক দিশত বহুত আগবঢ়া কিন্তু তেওঁলোকেও মানে তেওঁলোকৰ হওক নৃত্য কলা হওক সেইটো কিন্তু সমগ্ৰ বিশ্বতেই আছে যেইটো মণিপুৰী নৃত্য সেই মণিপুৰী নৃত্য নৃত্য যি আছে সেইটো মান সমগ্ৰ বিশ্বতে মানে জনজাত আৰু তেওঁ সেই মানে যিটো মণিপুৰী আমি নৃত্য দেখোঁ সেই নৃত্যটো দেখিলে তোমাৰ বৰে শান্ত হয় বা মনোমোহা লাগে সেই মণিপুৰী নৃত্য দেখিলে তোমাৰ লাগে নালাগে পিছে
লাগে লাগে মই ক'লোচোন মানে যিটো উত্তৰ পূৰ্বাঞ্চলৰ বৈচিত্ৰ্য আৰু যিটো সংস্কৃতি সেই সংস্কৃতি মানে মোৰ মই সেই সংস্কৃতিত মুগ্ধই হৈ যাওঁ মানে এনি টাইম ধৰক কিবা এটা কোনোবাই যদি মণিপুৰী হওক বা বিহুৱে হওক বা নাগালেণ্ডৰ যিটো তোমাৰ নৃত্য হওঁক যিকোনো নৃত্য যিটো উত্তৰ পূৰ্বাঞ্চলত প্ৰচলিত হৈ আহিছে সেই নৃত্যটো যদি মই দেখা পাওঁ বা সেই তাৰে যদি ধ্বনি শুনা পাওঁ তেতিয়া মানে নিজকে ৰখাব নোৱাৰো যে নিজৰ সংস্কৃতিৰ লগত কেনেকে মানুহ ইমান জড়িত হৈ থাকে থিব পাৰে বা কেনেকে নিজৰ সংস্কৃতি কেনেদৰে আগবঢ়াই লৈ যাব পাৰে সেইটো ভাবিলেই মোৰ আচৰিত লাগে
ঠিকেই কৈছ দিয়া মানে সেইবাবে মই ভাবো যে উত্তৰ পূৰ্বাঞ্চল মানে কেৱল ভৌগলিক অঞ্চলেই নহয় মানে এটা ভৌগলিক অঞ্চলতে সীমাবদ্ধ নহয় মানে ই ই তোমাৰ বৈচিত্ৰ বা তোমাৰ সম্প্ৰতিৰ এক সুন্দৰ উদাহৰণ আৰু হয়নে নহয়
হয় হয় সেইকাৰণেতো উত্তৰ পূৰ্বাঞ্চলৰ কথা কেতিয়াও শেষ নহয় ন
ঠিকে দিয়া আজি কথা পাতি ভাল লাগিল আৰু পিছতো পাতিম এনেকৈ
দিয়া দিয়া ঠিক আছে দিয়া
দিয়া